খবোৰ ভাল নেকি তোমাৰ আহ বাকী
বৰ্তমান আজি ৱেডাৰটো কব গলে ক'ব গ'লে আজি গৰমত নাছিল ঠাণ্ডাও নাছিল ঠিকেই আছিল তোমাৰ তোমাৰ মানে
মিডিয়ম আছিল ন আমাৰ লগৰ এইফালেও মানে বৰষুণ দিছিলোঁ অলপ টাইম । তাৰপিছত আৰু দিয়া নাই আৰু ঠিকে আছে
হয় নেকি কেনেকুৱা টাইপৰ ৱেডাৰটো তোমাক বেছি ভাল লাগে
মই বেছি মিডিয়ামটোৱে ভাল লাগে না ঠাণ্ডা না গৰম ।
হয় নেকি মোকো তেনেকুৱাই ভাল লাগে বেছি গৈ বেছি গৰমো নহয় ঠাণ্ডাও নহয় মোকতো ঠাণ্ডা বেছিকে ভাল লাগে গৰমত ছিগি আগৰ পৰাই
বেছি গৰম দিলে জ্বালা বেছি ঠাণ্ডা দিলেও জানা
ঠাণ্ডা দিলে গৰম হ'ব পাৰি গৰম দিলে ঠাণ্ডা হ'ব নোৱাৰ দি এই তুমি এচিত থাকা কিয় ত থাকা । নেচাৰেল ঠাণ্ডা নিচিনা নহয়
অ নেচ ঠাণ্ডা ইজ বে নেচাৰ ইজ বেষ্ট ।
অ এইটোতো হয় । তুমি যিকোনো থাকা ইমান মজা যাম । ভাল নালাগে
বাহিৰত ঠাণ্ডাটোৱে ভাল
অঁ এনেই কি বনা কি খালা আজি
আজি খালো মানে । ইভিনিং বাৰ্গাৰেই খালো । তুমি কি খেলা ।
অ মই দিনত এটা পৰঠা খাইছিলো ।
আহ ।
এতিয়া বাৰু মাংস খাব মন গৈছিলে মাংস আনিছিলো অলপ এইটো সিজাই দিছো । সেইটো এতিয়া অলপ । হ'লে মানে অলপ পিছত খাব লাগিব
তুমি তোমাৰ মাংস বনোৱা প্ৰচেছটো কোৱাচোন অলপ মোক মানে ময়ো বনাব পাৰিম ন কেতিয়াবা
অ সেইটো হয় চিম্পল বনাও মই এনে তোমাৰ অ পিয়ঁাজটো মানে অলপ বেছিকে কাটোটো। মাংসত মানে পিয়াজ দিলে মানে অলপ বাঢ়ি হয়
আহ আহ
পিয়ঁাজটো
অ অ কোৱা
নাহে অ পিয়াজটো আধা অ শুনিছেনে
শুনিছো শুনি শুনি আছো কোৱা খু খু শুনি আছো কোৱা অ শুনি আছো কোৱা
এ এক পোৱা আধা কেজি এক কেজি মাংসত এক পোৱামান পিঁয়াজ দিব পাৰা এক পোৱাত কি বেছিও দিব পাৰা কিন্তু পিয়াজ দি পিয়াজ দিলে তোমাৰ সোৱাদটো বাঢ়ি যায়
অহ
সেইকাৰণে পিয়াজটো অলপ কে দিব লাগে আৰু তোমাৰ ধৰা আদা নহৰুতো লাগে আদা নহৰুকে যিহেতু তুমি বুটিকে দি দিয়া মিক্সাৰত গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দি দিয়া উম আৰু তাক পিছত তুমি তাক ভাজা পিঁয়াজ আৰু আদা নহৰু ভাজি দিয়া
অ মানে নৰ্মেল নৰ্মেল প্ৰচছটো বাৰু মাংস বনোৱা মই জানো কিছুমানে আছে ন বেলেগ কে বনাই চ' অলপ মোক বেলেগকে বুজোৱাচোন মানে বেলেগ বনোৱা পদ্ধতি ৰেচিপিটো
বেলেগকে বেলেগকে তুমি এনেকা ধৰন বনাব পাৰিবা তুমি আগত মাং তেল দিলা তেলত তুমি মাংসটো পূৰা ৰঙাকৈ ভাজিলা ভাজিকে তাৰ পিছত তুমি অলপ পেষ্ট চেষ্ট দিকে অলপ দুই মিনিট মাই তুমি এইটো লাইন কৰিলে তোমাৰ টেষ্টটো বাঢ়ি যায় বেলেগ টেষ্ট হৈ যায় এইটো মাংসৰ আৰু তুমি বহুত প্ৰচেচ অ তুমি কি কেনেকুৱা টাইপৰ খাই বেছিকে ভাল পোৱা মানে গেভি খাইকে ভাল পোৱা না জোল খাই
গ্ৰেভি গ্ৰেভি গ্ৰেভি বনোৱা ইয়াতো কোৱাটোন প্ৰচেছটো
অ গ্ৰেভিটো মই ক'লোঁ নহয় জাষ্ট তোমাক আগত ফ্ৰাই কৰা মাংসটো তাৰপিছত লাষ্টত মছলা দিটো অলপ সময় বনাইকে তুমি গ্ৰেভি দিবা ধুনীয়া হ'ব মাংসটো বেষ্ট হয় গ্ৰেভিৰ কাৰণে অ ট্ৰাই কৰিব পাৰিবা অ ভ ভাল লাগিব গ্ৰেভি যেতিয়াও বনাবা তাতে পিয়াঁজটো অলপ বেছি দিব গ্ৰেভি বনাওঁতে পিয়াঁজটো অলপ লাগে
হা হা জোল দিয়াতে আৰু পানীয়ে দিব লাগে বেছি থিকে
অঁ জোলো জোলো বনাবৰ কাৰণে তুমি মন অঁ পানী দিব পাৰিবা জোল দিলে তুমি কি কৰি অ জোল দিওঁতে তুমি কি কৰিবা আলু চালু কাটিকৈ অলপ দি দিবা তাতে অলপ গ্ৰাইণ্ড কৰি দিবা আলুটো জলটো তোমাৰ ম হৈ যাব খাওঁতে অলপ টেষ্ট পাবা আৰু পানী পানী নাথাকে ষ্টটোৰ কাৰণে আলু আলুটো অলপ গু়া কৰি দিলে ষ্টেটো বাঢ়ি যায় অ এনে তুমি
চিকেন ড্ৰাই ফ্ৰাই বনাতে এইটো কেনেকে বনাম
চিম্পুল বনালে ড্ৰাই ফ্ৰাইৰ কাৰণে ইমান ৰেচিপি নালাগে জানেনে চিম্পল বনালে আৰু ড্ৰাই কৰিক মজাকে ধুনীয়াকৈ ভাজিলে তমাৰ এনেই ব্ৰইলাৰ মাংসটো বেছি টাইম বেছি টাইম সিজাব নালাগে অলপ সময়তে পুগি যায় বাৰ বিছ ত্ৰিছ মিনিটতো সিজি যায় ন ভালকৈ সিজিকে ভাজিকে আৰামছে খালে আৰু মজা লাগিব ডেছটো তোমাক বা কেনেকুৱা টাইপৰ কেনেকুৱা টাইপৰ বা খান্ খাব মন গ বজি
এই ড্ৰাই ফ্ৰাই বনাম চাগে আজি অলপ পিছত চ কেন কেণে উম মে ময়ো অকলেই থাকো
হয় নেকি অ তোমাৰ অ কলে থাকা অ কলে অকলে থাকাতো কষ্ট অলপ কি কবা কিন্তু
নি যে কৰিব লাগে ন অকলে কাপোৰ ধোৱা বাচন ধোৱা চব এভৰিথিং
ৰাতি তুমি ভাত বনালে কি বাচন চচন ধুইকে খোৱা নে ৰাতিপুৱা ধোৱা
মই ৰাতিয়ে বাচন ধুই থো আৰু ৰাতি ৰাতিপুৱালৈ নহলে ভেজালৈ যায় কলেজ যাব লাগে কিবা কৰিব লাগে
অ অ অ তুমি ঠিকে ক'লো বেজালটোও ৰাাকে বে অঁ
আঠটা চাৰে আঠটা বাজি যায় উঠতে
জল্দি কেউঠো আৰু মই ভেজাল তোমাৰ ৰাতিপুৱা এই ৰাতি মোক এলাহ লাগে ভাত খোৱাৰ পিছত একো কৰিবই মন নাযায়
এইটো বাৰু হয় টোপনি মাৰিব মন যায় ভাত খোৱাৰ পিছত অকল
অলপ ভাগৰ চাগৰ হৈ যায় ইপিনে ইপিনে দৌৰা আৰু
ভাত খোৱাৰ পিছত অকল টোপনি মাৰিব মন যায়
আহ তেনেকুৱা কাৰণে মই একো নকৰোঁ ৰাতি ৰাতি একদম দিগদাৰ পাওঁ
কালি মৰ্ণিঙৰ প্লেন কি ব্ৰেকফাষ্ট
সেই মৰ্নিং মৰ্ণিঙত
অ মৰ্ণিং কি ব্ৰেকফাষ্ট কৰা মেইনলি
মই মইতো বেছিভাগ কণী আনি থওঁ আৰু তোমাৰ কনি ব্ৰেড থাও কণী ব্ৰেড নহ'লে গাখীৰ ব্ৰেড বাৰু ৰাতিপুৱা এনেই ৰুটি চুটি বনাব বৰ এলাহ লাগে
এ ল ল'ৰা মানুহ আমাৰ চব এনেই লৰা মানুহকেইটা চব এনে মইয়ো একেই
মইতো বিচনাও কেতিয়াবা নুঠাও বিছনাওন
মই মই এতিয়া ব্ৰেকফাষ্ট জমেট' নহলে কোনবা এপত অৰ্ডাৰ কৰি দিওঁ জমেট মানে যেতিয়া মোৰ ডিনাৰো মন বনাব মন নাযায় তেতিয়া অৰ্ডাৰ কৰি দিওঁ
হয় নেকি অঁ ডিনাৰটো মই ভাল হয় নেকি যিয়ও হওক মই ডিনাৰটো ভালকে খাওঁ আৰু আৰু একো নালাগে ডিনাৰটো মোক ভালকৈ লাগে
নন ভেজ খোৱান প্ৰায় ভাগ
উম নন ভেজে খাওঁ মই ননভেজে তুমি
আমাৰো নন ভেজছে চলেই বাৰু মোৰ ৰুমমেটে নন ভেজ খাই বেছি
আহ্ ময়ো নন ভেজ
মই বাৰু ইমান নাখাও তাৰ তাৰ কাৰণে থাকিব লাগে আৰু খাব লাগে তাৰ কাৰণে আৰু ৰুমমেট আছে মানে চোৱা অকলেটো পচিবল নহয় ন
আছা
ছাগলী ছাগলী তাৰপিছত মূৰ্গী হাঁহ
মইতো মইতো খালী ব্ৰইলাৰে খাওঁ
অকল ব্ৰ‌ইলা
অকল ব্ৰইলাৰে অ আৰু কেতিয়াবা মাছ টো ভাল লাগে সৰু মাছ আনো সৰু মাছ আনিলে সেইটো খাওঁ ডাঙৰ মাছ ইমান ভাল নাপাওঁ সৰু মাছটো ভাল থাকে তুমি মাছ আনিলে কেনেকুৱা মাছ আনা
এ চেবিলাক মাছ বছাতো ভেজাল নহয় আৰু যেনেকে ইয়া মাছ কি কয় সৰু মাছ সৰু মাছ তাৰ পিছত ডাঙৰ মাছ যদি আনো অকল পেটৰ পিচ আনিম পেটৰ পিচ
আহ পেটৰ পিছ
অহ
মাছ খাইকৈ বেছিকৈ ভাল লাগে তোমাক
পচ মাছ চিনি পোৱা
অ কছ মাছ চিনিাওঁ তাতে যিহেতু এইটো শাকা এটা নাথাকেনেকে আৰু তেল বেছি থাকে অ তেলটো অলপ বেছি থাকে উম মই সৰুত বহুত খাইছিলো এইটো মাছ এতিয়া বৰ্তমান খোৱা নাই
নাপ পায়ানক গণেশগুৰিতটো বেছি মানে এইটো ণ্ডৱাহাতিত নাপায় ন এইটো বেছি
হয় নেকি আগততো ধেৰ পাইছিলে
উম এতিয়া নাপায় ইযাতে বেছি মাজে মাজে
হয় নেকি অ
ডাঙৰ বজাৰত গ'লে উ পাই বাৰু কোনটো সৰু সৰু বজাৰত নাপায় একদম ৰাতিপুৱা ৰাতিপুৱা যাব লাগে ৰাতিপুৱা মইটো টোপনিয়ে মাৰি পিম নে বজাৰ কৰিম?
সেইটোতো হয় তুমি ঠিকেই ভালা টোপনিয়ে মাৰিবাই বি টোপনিয়ে মাৰিবা ন বজাৰ
চব কলেজৰ পৰা আহাতে যি অলপ ত লৈ আহো খবৰ বা সন্ধিয়া যদি ইভিনিং ওলাই যাওঁ অলপ লগৰকেইটাৰ লগত আড্ডা মাৰিব ৷ চ যাও লৈ আহো আৰু তেতিয়া হাতে
তাকে মোৰতো তেনেকুৱা কলেজ নাই গ্ৰেজুৱেচন হ'ল এনে আছো আৰু বাৰু কিবা কে ৷ ৰু মত থাকোঁ ক'লে
ঠিকে আছে দিয়া ব্ৰ তোমাৰ লগত কথা পাতি ভাল লাগিল ৷ হয়
ঠিক আছে য়াৰটপ বিষয়ে আৰু কথা পাতিম দিয়াৰ পিছত ৷ অ দিয়া ৷
কেতিয়াবা অ দিয়া ৷
অ দিয়া ঠিক আছে দিয়া ৷